হেল্ল'। অহ শুনিছা? হেল্ল'।
অ' শুনিলো দিয়া।
অ' এই ভলিউমটো কমাই দিয়াচোন। মই আছোঁ আছোঁ, এই ভলিউমটো কমাই দিয়াচোন সেইটো কাৰণে শুনা নাই চাগে, বেছি আছে নেকি? হেল্ল'।
এতিয়া এতিয়া
অ'। শুনিছোঁ এই ভলি অঁ শুনিছোঁ। শুনিছোঁ, এ ভলিউমটো মানে বেছি হৈ থাকিলে ইক হৈ থাকিলে মানে কমাই দিলে শুনা পাই যায়, এতিয়া ধুনীয়াকে শুনিছোঁ।
সেইটো।
কি কৰি আছা? হেল্ল'।
এতিয়া কি কৰি আছা বোলো?
অঁ আছোঁ এনে, তুমি?
আছোঁ।
অ' ভাত খালা?
ভাত খোৱা নাই বাৰু তোমালোক হেল্ল'। ভাত খালা?
খালোঁ খালোঁ।
তোমালোকে
খালোঁ খালোঁ, তোমালোকে খালা?
মাজে মাজে শব্দটো আহে, মাজে মাজে নাহে, অ' এতিয়া ধুনীয়াকৈ শুনিছোঁ বাৰু। এই বৰষুণ দিলেও হয়, অ' এতিয়া শুনিছোঁ। এই বৰষুণ পৰি যোৱাৰ পাছতো হয় কিন্তু এনে
অ' মই-মই কিন্তু তোমাৰ মাত মাজে মাজে ফাটি যোৱাৰ নিচিনা শুনো।
অ' তাৰমানে বৰষুণ পৰি গৈছিল যে, বৰষুণ পৰি গ'লে এনেকুৱা হয় কেতিয়াবা।
অ' অ' অ' এতিয়া শুনিছো ধুনী অ' অ' শুনিছো, ভাত খালা?
ভাত নাই ভাত হ'ব এতিয়া, খাম আৰু বনাই আছে, আজি কি বনাইছে আজি কিবা চব্জি ভোল উম, মাছ এনেকে বনাইছে নেকি, তাৰপিছতে তোমালোক এই নাই খোৱা ন।
আমাৰ আমি নাই খোৱা‌ খামেহে, আমাৰ চাৰে দশটা মান বাজে আৰু তাৰপা আমাৰ আমাৰ আজ আজি আহ ছয়াবিনৰ জোল তাৰপা উম, পাপা পাপৰ তাৰপিছত বুট বুটৰ চাটনি এখন। সেইয়াই
কিবা মনতটো ভাল লগা নাই। অলপ আগত ই আমাৰ ওচৰে ল'ৰা এটা মানে ইমান সৰু ল'ৰা জানানে, হাই চেকেণ্ডেৰী অ' এইবাৰ হাইচেকেণ্ডেৰী পাঁচ কৰিছে উম। উম, শুনা পালোঁ, বোলে ল'ৰাটোক ক'বাত পঠাইছে, কিবা ৰিহেবিলেশচন চেণ্টাৰত মানে কিন্টাৰ এডিকক্টেড
অ আজিকালি এইবোৰ বহ
বহুত বেয়া লাগে শুনিলে। এইটো কিহৰ কাৰণে মানে মানে এনেকুৱা হৈছে, তুমি ভাবা বাৰু
মানে, একো মানে, কি অলপ সঁচা কথা ক'ব গ'লে গাৰ্জেনেও মানে অলপ চকু দিব
মইতো সেইটোৱে কওঁ ন, কিন্তু মোক লগৰ এজনী অথনি ফোন কৰিছিলে। মই কলো কথাটো, মনতটো বেয়া লাগি আছে যে, তাৰ পিছত তাই কৈছে আচলতে কি জান তই কেলেই গাৰ্জেণ্টক হেৰি কৰ। আচলতে বহুত ল'ৰা ছোৱালী আজিকালি এনেকুৱা কিছুমান বস্তু আছে মানে খাই দিলে গম নাপা পায়। এ মই বোলো সেইটো নহয় বিশেষ কি মাকেতো প্ৰথম দিনাই জানি জানে চাগে,
আৰু নহয় মানে কি এতিয়া ধৰা এতিয়া তোমাৰ নৰ্মেল এটাই ল'ৰা। আৰু তেনেকুৱা এডিক্টেড ল'ৰা তাৰ মাজত আকাশ পাতাল পাৰ্থক্য মানে। তোমাৰ বস্তুতো তুমি গ'ম বাবে তোমাৰ ধৰা, ল'ৰাটোৰ চাল চলন
সেইটোৱে
অ
সেইটো নহয় গম পাই গম পাই নহয় মই মানে সটোহে কৈছো বাৰু সেইটো লাষ্টলৈ হয় এদ হৈ গলে হয় এ পাব উ গম পাব কিন্তু প্ৰথম যোনদিনাখন খাব প্ৰথম যেতিয়া আৰম্ভ কৰিব প্ৰথম দিনা খাই আহোতেতো মাকে বা দেউতাকে বিশেষকে মাক কে তো গম পাব ন ল'ৰাটো তাক সৰু সৰু বুলিয়ে কৈছো মই মিছ ল'ৰা এটো আৰু আহি যেতিয়া ঘৰ সোমাব অ ঘৰ সোমালে তাক তাকে মাকে জানো নাজানিব যে মোৰ ল'ৰাটোৱে আমোক খাইছে তো মোক খাই আহিছে িক সেই দিনাৰ পৰাই যদি অলপ সাৱধান হয়। কেলে দ্বিতীয় দিন তেনেকুৱা কৰিব ন। আৰু খঙে বেয়া কৰে বুলি কয় ন? সংগই বেয়া কৰে। কেলেই, তেনে অ', সেইটো সঁচা ক কথা হয়, কিন্তু প্ৰথম দিনাই তুমিতো গম পাব লাগে।
অ' আৰু মানে কি কিছুমান বন্ধু তোমাৰ ভালো আছে কিছু কিছুমান মানে বেয়াও আছে। এতিয়া কিছুমানে তোমাক, অ', এতিয়া কিছুমানে তোমাক উচতাই দিব এই এইটো কৰচোন। কৰ-কৰ, এতিয়া যিজনী-যিজনী তোমাৰ প্ৰকৃত ধৰা বন্ধুৱে হওঁক, বান্ধৱীয়ে সি তোমাৰ হাজাৰ বাৰ তুমি লাগিলে গালি গালাছ সি কিন্তু তোমাক কেতিয়াও বেয়াকে যাব, উম।
বেয়া লাগিছে, মানে উঠি অহা প্ৰজন্মন ন ইমান সৰু ল'ৰা, আমাতকৈ বহুত সৰু হ'ব দিয়াছো ন, তাকে মানে আৰু নাই আৰু মানে কি এটাই ল'ৰাজন পাইছানে?
মই, তেতিয়া আৰু বেয়া লাগে।
বহুত বেয়া লাগে। সেই ঘৰখন কেনেকুৱা হৈছে এতিয়া বাৰু?
উম, আৰু প্ৰথমতে যদি ধৰা পৰিছে তেতিয়া হ'লে, এইটো বহুত মানে, অলপ ক্ৰীটি কেল মানে। ইমান সহজে-সহজে মানে পুৰা হেৰি যদি প্ৰথমতে ধৰা পৰা প্ৰথম প্ৰথমত। তেতিয়া ইমান হেৰি নহয়, ক্ৰীট এইটো মানে। যেতিয়া তোমাৰ গোটেই বডিটো যেতিয়া ড্ৰাগছ এডিকটেড হৈ যায় ন। এতিয়া মানে যেতিয়া বডি টো যেতিয়া এডিক্টেড হোৱাৰ পিছত মানে তোমাৰ সেই বস্তুটো মানে বিচাৰি থাকে। গতিকে ব, গতিকে তাক গতিকে তাক বহুত ধৰণৰ মানে শাসনত ধৰা চকু দি পেলাই ৰাখিব লাগে সেই কৰি পেলাই। এইটো অ', ৰাখিব লাগে সেইটো মানে কি বহুত ধৰণৰ মানে, সহজে ভাল নহয় বুলিয়ে শুনো কিন্তু দেই, এইটো মানে পৰাপক্ষত নাজানো আৰু কিবা হয় আৰু।
অ, সেইটো কাৰণে বেয়া লাগিছে মানে ওচৰৰ হয় ন। তাৰপিছত, সেই তাক। এই তাই অথনি ফোন কৰিছিলে মোক, মোৰ লগৰজনীয়ে ফোন কৰোতে কলোঁ। এই কৈছে নহয় মানে আজি বোলে এনেকুৱাও আছে, ধৰা কি এটা বেয়া বস্তু খাই আহিলে ন খাই অহাৰ পিছত সেইটো মানে তাত। মানে এনেক কিছুমান প্ৰডাক্ট থাকে খাই দিলে সেইটো খোৱাৰ পিছত যদি সেইতো
অ, হয়-হয়। উম, হয়তটো হ'ব পাৰে। অ, মানে কেমিকেল কিছুমান হেৰি চন থাকে ন। এইটো আমি হয়তো ইমান ন-গম নাপাওঁ যা-যোনে ধৰা এইবোৰ-এইবোৰ অধ্যয়ন কৰে ধৰ পঢ়িছে, এই তেওঁলোকে মানে বস্তুতোক। গম পাব কিন্তু আমি ধৰা মানে, আ-আৰ মুখত শুনো তাৰ মুখত শুনো এতিয়া ই-ইটো ভিডিঅ' চালে এতিয়া ধৰা মো - - ইউটিউব কিন্তু ইউিউব-ইউটিউব চব বস্তু তোৰতো সঁচা নহয় ন। তাতো কিছু কিছুমান ভুল লাগে কিন্তু যো-যোনে ধৰা এই বিষয়ে অধ্যয়ন কৰিছে সি ধৰা বস্তুটো গম পাই পাব আৰু হেই গৈ পেলে। গতিকে সেইয়াই আৰু।
নাই কলৈ যে গৈ আছে নো আজি। প্ৰজন্ম মানে ভাবিলে ভয় লাগে উঠি অহা লৰা ছোৱালী বৰ বেয়া লাগে।
আৰু তাতে তেওঁলোক মানে সিহঁত। বিলাক মানে কি আমাৰ প্ৰজন্ম হয় ন'। গতিকে উঠি উঠি উঠি অহা প্ৰজন্ম। সিহঁতৰ ওপৰতে মানে ধৰা এতিয়া গোটেই মানে জেনেৰেচনটো আশা কৰে ন। মানে ভাল হওঁক যাতে ভাল গতিকে। ইমান মানে কম বয়সতে ল'ৰাবিলাক। সেই বেয়া লাগে আৰু। উম অঁ মানে কিমান সপোন তাতে একমাত্ৰ লৰা, উম মানে অলপ সেইয়াই তোমাৰ ধৰা কিছুমানে। মানে পৰা ফ্ৰীডম দি দিয়ে ন তোমাৰ একেবাৰে। যা যি কৰ মানে মানে প্ৰায় মানে। ইমান অতিমাত্ৰা নহয় মানে আজিকালি মানে কিছুমান হৈছে অ এক একমাত্ৰ ল'ৰা বুলি মানে তোমাৰ কি কৰা বস্তু। বিলাক যা যি কৰ মানে অকণো ব ন মানে। খুব মৰমত ৰাখে আলসুৱাকৈ অ পইচা দিয়ে দিয়ে।
সেই হেৰিটো পহিলাৰ পৰাই মানে থাকিব লাগে যে মোক কি কাৰণে লাগে বোলে অমুক কাৰণে লাগে বাছ সেইটো আৰু উম।
কিয় বাপেকৰ শাসনটো কিন্তু মেইন এতিয়া মৰমতোটো চবেই। অ' এতিয়া কিটো অতিমাত্ৰা শাসনো বেয়া। তাক চব বস্তু অতিমাত্ৰা এতিয়া অতিমাত্ৰা শাসনটো যদি তুমি। আহ ল'ৰাটোক যদি, মানে খেলা বয়সত যদি তুমি লগৰ বিলাকে খেলি আছ তুমি যদি কিতাপখন পঢ়াই পেলাই থৈ দিছা। সেই বস্তুতটোও বেয়া মানে খেলিব দিব লাগে কিন্তু মানে সেই অতিমাত্ৰাটো বেয়া মানে। এতিয়া ধৰ মৰম মৰম কৰ মৰম। কৰিছা কিন্তু মানে এটা জোখত কৰা। মানে মৰমত মানে অন্ধ হ'ব ন নালাগে। এতিয়া কিছুমান উদাহৰণ মানে। মাক বাপেক মানে ইমানেই লৰা ছোৱালীৰ মৰমত উম মানে অন্ধ হৈ যায় মানে কি কৰিছে কি নাই কৰা সেইটো মানে গুৰুত্বই নিদিয়ে।
মই সেইটো কাৰণে মানে কি জানানে সেইটো কাৰণে মই মাক পেককে মানে হেৰি বুলি
অহ, মানে অলপ চাব লাগে। এতিয়ানো কি হ'ল, অ এতিয়ানো কি হ'ল, এটাতো গোটেই জীৱনটো অশান্তিতে কটাব লাগিব ন? আৰু যে ভাল উম, ভাল হোৱাাতোৱে বিচাৰো। কিন্তু ভাল মানে ইমান সোনকালে নহয় মানে বহুত কষ্ট পায় মানে সি গতিকে ভাল হলেতো ভালেই ন? উম, তাকে। উঠি অহা ল'ৰা।
সেইটুৱে, লৰাটো পঢ়হাটো বেয়া নাছিলে, জানানে?
অহ, হয় ন? আজিকালি।
সঁচাকে, মই যে মাক জনীলৈ বেছিকে বেয়া লাগিছে ন।
অহ, তোমালোকৰ ঘৰৰ ওচৰৰ? এনে মাক, মাক-বাপেক হয় কেনেকুৱা?
মাক-বাপ, মাকজনী ভালেই আছিলে, দেউতাকে মানে ড্ৰিংক কৰে। সেইটোৱে ভুল। মই যে কওঁ যে মাক-দেউতাকৰ ভুল বুলি, সেই তু আছলতে কি জানা
আৰু ল'ৰাটোৱে চাগে সৰুৰ পৰা সেই বস্তু বস্তুো দেখি আহিছে। দেখিয়ে, দেখি আহিপেলাই সিও মানে মনতে এটা ভাবি লৈছে যে অহ, দেউতাই এনেকুৱা কৰে, গতিকে ময়ো মানে হেৰি, গতিকে সেই আৰু আজিকালি তোমাৰ এই ড্ৰিংক ড্ৰাগছ আৰু এইবোৰু মানে বেছি হ'ব ধৰিছে।
বেছি, বেছি, বা ভয়ানক হৈ পৰিছে দেই। এইটো আচলতে মোৰ মানে কি প্ৰকাৰে যে ভাল কৰিব পৰা যা, যাই, মই যে তাক ভাবি থাকো।
অহ, ভাল বিলাক কিন্তু তাতে ভাল হৈ থাকে। বেয়া বিলাক মানে পুৰা বেয়াকে ধ ধ্বংস হৈ গৈছে। আকৌ তোমাৰ এ এচামা আকৌ তোমাৰ এচাম আছে উচতাই দিয়ে। এই এইটো কৰ থো, আজিহে কৰিবি, কাইলৈ নকৰিবি। টো বয়সত কৰিছোঁ, তহঁতেও কৰিবি, তেনেকুৱাও কিছুমান আছে। তাৰ পিছত সেইবোৰে আৰু ওচৰতো থাকিতো বিবেকটোৱে নিজে কৰে। মানে এবাৰ সুধিবা যে এইটো হয়, এইটো কৰিলে মই ভাল পাম ম ভাল হ'ব নে বেয়া হ'ব। মোৰ ঘৰখনে কষ্ট পাব নেকি? বস্তুতটো মানে এবা ভাবি চাব লাগে, কাৰণ এ হা উম, আৰু হায় চেকেণ্ডাৰী পঢ়ি আছে যেতিয়া ইমান সৰু ল'ৰা নহয় দিয়াচোন। এটা ভাল কোনটো ভাল, অহ, অহ, কোনটো ভাল কোনটো বেয়া এইবো বোৰ মানে কি, জানা মানে বুজাশক্তিটো আছে আৰু।
উম।
বেয়াও লাগে।
তাকে। বেয়াও লাগে বাৰু ইয়াত। তুমি ভাত খাব হৈছে চাগৈ ন? ৰাখিছো।